হেল্ল'।
হেল্ল'।
হেল্ল'।
অ শুনিছানে?
শুনিছো শুনিছো তুমি। আৰু আছো মই ঘৰতে আছো।
হয় নেকি খবৰ পাতি ভাল হয় নেকি। মোৰো ভাল ভালে আছো বাৰু।
অহ।
ভাত পানী খালানে?
ভাত পোৱা নাই ৰ'বা ভাত। পাম আৰু অলপ লাহে লাহে।
আহ কোৱা বাৰু কি টপিকত কথা পাতিম আজি?
আজি তাতে ত আজি কিহৰ ওপৰত পাতিবা? মই তাতে ভাবিছো ৰবা।
হয় নেকি? আজি অলপ গানৰ বিষয়ে কথা পা। তো গান শুনি ভাল পোৱা নে তুমি? হয় নেকি? আহ বেছিকেলি। তুমি কেনো। এনেকুৱা ধৰণৰ গান শুনি ভাল পোৱা কব পাৰিবা নেকি অলপ?
অসমীয়া গান শুনিও ভাল লাগে।
অসমীয়া গান শুনি ভাল লাগে। অ অসমীয়াতো গান, হিন্দী গান। শুনি ভাল পোৱাগৈ।
অ ইংলিছ গান শুনো কিন্তু বুজ কিন্তু বুি। বুজি নাপাওঁ, কম অলপ বুজাত অসুবিধা হয় অ
উ
এনে গান শুনি তুমি। কাৰ গান শুনি ভাল পোৱা?
উ এক্স এক্স তেন্দেনেছ আৰু ইংলিছত, অসমীয়াত। মই জুবিন দাৰ শুনো, জুবিন দাৰ তাৰপিছত আছে কেইজনমান। সিহঁতৰ নাম ভালকে না।
মইও শুনি ভাল পাওঁ, মই জুবিনদাৰ। পাপন দাৰে শুনি ভাল লাগে। এতিয়া জু জু আহ জুবিনদাৰো পাপন আৰু লেডিছৰ শুনি অ লেডিছত তোমাৰ হেৰি ভাল লাগে। অ, দিপলিনা আৰু তোমাৰ হেৰি ভাল লাগে, তোমাৰ বৰ্ণালী।
আৰু কোনে? হয় নেকি? অ ভাল লাগে অ তৰো ভাল লাগে মই শুনি থাকো বাৰু। আৰু মই এনেই হিন্দী। গান বেছিকে শুনো মই, শুনা যায়। মানে মই ছেদ সং শুনো। অ হিন্দী। হিন্দী শুনা যায়, আৰু তাৰ পিছত তোমাৰ আহ, মুভি গীতৰ কেইটামান গান আছে বৰ ভাল লগা। আৰু হিন্দী গানত বেছি কোনটো ছিংগাৰৰ গান শুনি বেছি
হিন্দীৰ গানৰ মই ভাল পাওঁ অজিত সিঙৰে ভাল পাওঁ
নাই নাই একে কে শুনাৰ নে কি কে
সও ভাল লাগে আৰু তোমাৰ। এক ভাল লাগে, নতুনকে আহিছে তোমাৰ। বিশাল মিশ্ৰাতটো ভাল লাগে।
হয় বিশাল মিস্ৰ হয়। দৰ্শন খুোনাই নে দৰ্শন ৰাৱল?
দৰ্শন অলপ শুনিছো, এতিয়া ভাল নালগা হৈছে দেখোন।
উম আগতে দৰ্শন ৰোৱালে, মোক ভাল লাগ। চিংগাৰটো হ'ল তোমাৰ কে কে আৰ সিং সনচুত তাৰপিছত। অ আৰু তাৰপিছত এই
চনু চেতিয়াই গান গায় নেকি? চনু চেতিয়া।
চনু চুদ নহয় চনু চনু চুদ নহয় চনু কিবা বুলি আছিলে। এ চ চনু কিবা আছিলে। অ চনু নিগাম চনী নিগাম অ চনী নিগম। আহ, তাৰ গানো ভাল লাগে।
ভাল লাগে আৰু। আৰু মোৰ হেৰি ভাল লাগে তোমাৰ। আতিফ আছলাম যি আছে।
আৰফিফ আছলাম অ হয় হয়। সিহঁতে আহ পাকিস্তান ন। আৰু এটা দুটা লৰাই গান গায় নহয় পাকিস্তানী। পাকিস্তানী দুটা ল'ৰাই গান গায় নহয়। অ হিন্দী গানবোৰো। কিবা নাম নত
নেকি আদনাম চনী, নতুনকে আহছিল নেকি?
আহঁ ', আহ। বৰ ভাল ভাল গান গাই। শুনি থাকো। হয়টোগান। মানে সিহঁতেও ভাল ভাল। গানটো গায় আৰু। মানে ভাল লাগে। আৰু তোমাৰ বেছি। টিকলি অৰজিত সিংৰটো শুনা যায়।
অৰজিত সিংৰ শুনা যায়। আৰু লেডিছ তোমাৰ ম- মহিলাৰ হেৰি ভাল লাগে। তোমাৰো কিছু হোৱা নাই আৰু স্নেহা গোছলাৰো ভাল লাগে এতিয়া
উম উম হেৰা তোৰো ভাল লাগে উম আৰু নেহা কককাৰো শুনা যায় নেহা কককাৰো ভাল লাগে আৰু পাপ পাপন দা এতিয়াতো গান গাব বাদ দিছে আগৰ নিচিনা নাই আৰু বাপু পাপন দাৰ হিন্দী গানবোৰেও ভাল লাগে বহুত ভাল লাগে
অ হিন্দী গান ভাল লাগে পাপনডাৰ ভাল লাগে হিন্দী গান ভাল লাগে তোমাৰ হিন্দী গান পাপনদাৰ হেৰিত আছিল এখন মুভি আছিল হামাৰ ই আধুৰি কাহিনী নেকি
ডে ইণ্ডিয়া উ সোধা যায় ভেন্দি অ আৰু তাৰপিছত ত তোমাৰ ইংলিছ গানত আ ক কোনটো ছিংগাৰৰ শুনা
মোৰ ইংলিছ গানত হেৰিৰ ভাল লাগে তোমাৰ উইচ খালিফা আৰু তোমাৰ কি হৈছিল অ নতুনকে আহিছে মানে নতুন হয় জাষ্টিন বাইবাৰ ভাল লাগিছিলে আগতে
এটা নতুন ছিং এ এইটো এটা ছিংগাৰ সেদিনা প্লেনকে হেলিকপ্টাৰ কেছত মৰিল নহয়
কি নাম আছিল মই নিউজটো পোৱা নাই বাৰু
অ সেইদিনা এদান ছিংগাৰে এইদিনা এটা ছিংগাৰ মৰিল ইংলিছ গান গোৱা ছিংগাৰ কিবা নাম আছিলে তাৰ মনত নাই মোৰ উম চাইছো দিলো মানে তাৰ দো হেলিকপ্টাৰ দুখন এটা হেলিকপ্টাৰ আছিলে মানে দুটা এনেকুৱা লাগি কিনি কেচ হৈ তাৰপিছত এই পাছাততো নাই বাৰু আৰু আৰু ইংলিছত মোৰ একচ একচটন দি পেলাই চিয়েন বুলি চিনি পোৱা নে এছ এছ টেডুনেচিয়ন ত তাকো মাৰি দিছে অ তাকো মাৰি দিছে অ তাৰ ম
আৰু আৰু তোমাৰ হেৰি ভাল লাগে তোৰ লেডিছ লেডিছৰ ভাল লাগে চ সতি আৰু তোমাৰ টেইলাৰ চুইবোৰ ভাল লাগে
অ চাকি অ সেইটোও ভাল লাগে এনে তুমি নাইনটিজৰ চ অ অ থাকিটা ভাল লাগে নাইনটিচৰকেইটা শুনানে
হিন্দী নেকি হিন্দী অ শুৰু তোমাৰ কিছে অ নাম হেৰি কিশোৰ কুমাৰ নেকি কিশোৰ
কিশোৰ কুমাৰ চনু নিগম আৰু তোমাৰ অ বহুত আছে
অ হেৰি আছে তোমাৰ আৰু কি আছিল ত আৰু এটা আছিলে উদিত নাৰায়ণ
উম এই নাইনটিজৰ চঙকিটা মিনিং ফুল আছিলে বৰ ভাল লাগে এ এইটো আজিকালি নতু ন আহ এই এইবোৰ চঙে আজিকালি নতুনকে এইটো কৰে জানানে মানে নাইনটিছৰ চঙকেইটাই সিহঁতে ৰিণিউ কৰে জাননে
ৰিমেক কৰিছে চব ৰিমেক কৰি আছে এতিয়া বাকী আৰু তোমাৰ হেৰি গান শুনি ভালে লাগে জুবিন দাৰটো ভালে লাগিছিল হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' অঁ শুনিছ ন
শুনি আছেনে অ শুনি আছেনে অ মই শুনি আছো কি অঁ কিবা হৈছিল নেকি তুমি ন অ কিবা হৈ গল কি বোলে নাইনটিচৰ চঙ কিটা শুনি ভাল পোৱা নে তুমি
ভাল ভাল লাগে নাইনটিজৰ
হয় নেকি উম সেইটোতো আমাৰ প্ৰিয় চিঙ্গাৰবোৰে ন সবা বৰ ভাল লাগে আৰু যিহেতু গানবোৰতো আমি বেছিকেলি শুনি থাকোঁ তুমি বেছিকে গান বোৰ অ ডি জে বক্সত শুনিকে ভাল পোৱা না তুমি হেডফোনত শুনি ভাল পোৱা
মই দুয়োটাই ভাল পাওঁ তোমাৰ দুইটাতে ভাল লাগে
বেছিকে কিহত খুনিকে ভাল লাগে তোমাক
বেছি মোবাইলতে শুনো আৰু। মোবাইলত মোবাইলত কনে যায় কম। আৱাজ অলপ বক্সত দিলে আৱাজটো বেছি হয়।
অ', সেইটোতো হয় বাৰু। বক্সত দিলে আজটো বেছিয়ে মানে আমি মই ক'ব গ'লে এ যিতি যিহেতু আমি ৰ্টেভেলিং ত কবাত গলো যেনকুৱা বাইক। চলাই আছো নাইত ট্ৰেইনত বহি আছো তেতিয়াতো ডি জে চিজে বজাব। নোৱাৰিম ন এতিয়া হেডফোন কাৰণে ইউজ। ব ইউট ইউজ কৰাৰ কাৰণে পাৰফেক্ট হয় হেডফোন আৰু যেতিয়া গাড়ীত বহোঁ তেতিয়া হেডফোনৰ কাৰণে ইউজ ভাল ইউজ। মানে এইটো আমি ব্যৱহাৰ কৰিবৰ কাৰণে ভাল। আৰু যেতিয়া আমি ঘৰত আছোঁ যেতিয়া। বহুত মানুহ আছো। তেতিয়াতো চবকে হেডফোন লগাই দিলেই নহ'ব। এই ডিজে বজাও আৰু ডান্স কৰা হা হা তুমি কেতিয়াবা এনেকুৱা নিজে গান চান। বজাইকে তুমি দাঞ্চ কৰানে ভাল মানে তেনেকুৱা পাৰ্টি চাৰ্টি কৰোতে বা ক বাত।
কৰা যায় কেতিয়াবা অ পিকনিক আৰু বিয়া চিয়াত কৰা যায়। বিয়া।
কি কলাঁ?
পিকনিক আৰু বিয়াই বিয়াত কৰা যায় কেতিয়াবা।
কৰা নে ডান্স কৰে ডান্স কৰা নে যেনেকুৱা পাৰ্তি চাৰ্তিত।
অ, পৰা যায় তেনেকে এনে আৰু কৰা যায় কিন্তু? তেনেকে হেৰি নহয় আৰু তোমাৰ এনে হেৰি প্ৰফেচনেল নহয়।
উহু প্ৰফেচনেলটো ময়ো নহয় বাৰু। এনে বে নৰ্মেলি কৰা যায় তোমাৰ এনেই ঘৰত কেতিয়াবা অ অ কিবা। কিবা বিহু থাকিল। নহ'লে কিবা উৎসৱ থাকিল। তাৰপিছত তোমাৰ অ পূজা চূজা। তেতিয়া গান বজাইকে ডান্স কৰা যায়। আহ বিহু চিহুত তেনেকুৱা ভাল লাগে। অ তেতিয়া ভা, অহ তেতিয়া উম ফূৰ্তি কৰা যায় আৰু তেতিয়া ভালো লাগে জানানে।
লগৰ লগত।
অ লগৰ লগত ভাল লাগে, ফেমিলিৰ লগত ইনজয় কৰিব পাৰি হা। সেইবোৰেইতো আমাৰ জীৱনৰ কাণ মানে মানে এটা ভাল, এইটো হয়। মানে আইট টো দি আৰু। হেপিনেছ খুচি দিয়ে আৰু। সেইটোৱেই জীৱন আৰু। কি ক'বা? আ আমি
ছে এতিয়া
অ', দিয়া ঠিক আছে দিয়া।